অ', কপা ধৰি গৈছিল ফোনটো, অ', ধৰিলোৱা মই তোমাক এটা কথা অ, আ, মই ধৰি লওঁক কেইদিনমান শিকিলো ধৰা কেইদিনমান মানে এইখিনি জানা হৈ গ'লো। তেতিয়া মানে মই দু-দুটাকে মাৰিব পাৰিম আৰু একদিনত।
অ', তেতিয়া তুমি দুটাকে মাৰিব পাৰা।
দুটাকে মাৰিলে আৰ তাকে মানে ডিফাৰেন্সটো কি অকমান ক'ব পাৰিবা নেকি মানে কি হয় মানে, দুটা যদি মাৰোঁ।
মানে, দুটা মাৰলি মানে কি এটা মাৰিলে তোমাৰ হেৰি মাচলটো ৰিকোভাৰ হওঁতে তোমাৰ ফ'ৰ্টি এইটছ লাগে হা ফ'ৰ্টি এইটছ আৱাৰ।
অ'।
তেতিয়া তুমি ধৰা সোমবাৰে তুমি লেগ মাৰি দিলা, সোমবাৰে লেগ মাৰি বাক পাচদিন তুমি বেলেগ বেলেগ মাৰিলা, তেতিয়াতো তোমাৰ মানে ফ'ৰ্টি এইট আৱাৰ্চ কেতিয়াবা হৈ যায়, আকৌ তুমি লেগটো মাৰিবা একদম নেক্স সোমবাৰেহে, ত' মানে অলপ মানে গ্ৰথটো কম হয় থাকে মানে এ-এ-এইটো সোমবাৰে মাৰি আকৌ কিমান দিন ৰেষ্ট তাৰপিছত লেগ মাৰিবা। মানে নতুন হৈ যায় আকৌ সেইটো কাৰণে মানে তোমাৰ আমি মচলকে মাৰো মানে তেতিয়া মেইনটেইন থাকে বস্তুটো। আৰু মানে ৰি-ৰিজাল্টো ভাল পোৱা হেন পাওঁ আৰু সেনেকুৱা আৰু, দুটাকে মাৰিলে।
আচ্ছা ৰিজাল্টো আৰু জল্দি হৈ। আৰু তিনিমাহ মাহত এ, ধৰি লোৱা মই কনটিনিউৱাছলি ধৰি লোৱা মই একমাহ মান বাৰু মই চিংগলে মাৰিলোঁ হা। ধৰা নেক্সট দুই- দুই মাহ কণ্টিনি ডাবুল কে মাৰিলোঁ ঠিক আছে, মানে মই তি তিনি মানত ৰিজাল্ট পাম নে মই?
তিনিমাহ মানত তুমি ৰিজাল্ট পাব লাগে।
কাৰণ মোৰতো ধৰি লোৱা ৱেটটো অকমান বেছি ন' বা মই অকমান অকমান ফেট বেছি আছে মানে ফেট থা মানুহবিলাকৰ অকমান জল্দি হয় বোলে, ৰিজাল্টো জল্দি পাই বোলে।
মানে সেই হিচাপে তুমি এক্সাৰচাইজও কৰিব লাগিব আৰু ভালকে ডাইটটো মানিব লাগিব। তুমি যদি যা তা খাই থাকা তেহতু অকল জিমৰ দ-দ্বাৰাই নহ'ব ন' তিনি মাহ গৈছোঁ। এই হোৱা কিয় নাই।
সেইটো আমি নিজৰ ফালৰ পৰা চাব লাগবো চব।
চব ঠিক ঠাক ৰাখোঁ তেতিয়া তিনি মাহত মানে ৰিজাল্ট পোৱা যাব ন'।
তিনি মাহত পাবা অলপ অলপ পাবা কিন্তু ইমানো নহয় যে একেবাৰে তোমাৰ সেই হৈ যাব। এইটো তোমাৰ মানে টাইম টাইম লাগি যাবতো বস্তুটো, লাহে ধীৰে হয় ন'।
আচ্ছা একদম ভাল ৰিজা ভাল ৰিজাল্ট পাবা কাৰণে কিমান টাইম লাগে নো, কিমান টাইমৰ ৰিকুৱায়াৰমেণ্ট হয়।
ভাল ৰিজাল্ট লাগবা তোমাৰ এক বছৰৰ পিছতহে তুমি ভালকে ৰিজাল্ট দেখা পাবা ষ্টাৰ্ট দিবা আৰু অলপ অলপ। তাৰে আগত যিকেইটা ৰিজাল্ট দেখা পাব তুমি একদম অলপ অলপ তুমি ভাববা চোন হোৱাই নাই। কিন্তু লাহে ধীৰে হৈ থাকে আচলকে।
উম, ভিতৰকে ভিতৰকে অলপ অলপকে হৈ থাকে আৰু।
অ' হয় তাকে।
দুই বছৰ মান যদি কৰোঁ তেতিয়াহ'লে মজা ৰিজাল্ট পোৱা যাব ন'।
অ' দুই বছৰ মান যদি কৰা তুমি মানে বদলি যাবা আৰু চলটো পুৰা, প্ৰথমে যেনেকুৱা আছিলা তাতকে পুৰা বেলেগ হৈ যাবা।
কমপ্লিটলি তেতিয়া চেঞ্জ হোৱা যাব আৰু, আৰু আৰু অলপ অলপ ৰিজাল্ট তোমাৰ পাই কি আ' তিমা তিনমাহ মানৰ পৰা অলপ অলপকে ৰিজাল্ট দেখা যায় আৰু। শ্লাইড শ্লাইড অলপ অলপকে আৰু।
অ' অলপ অলপ তুমি ৰিজাল্ট দেখা পাবা আৰু, মানে সেইটো তুমি ধৰ আৰু নিজে।
আৰু এই তুমি ধৰি লোৱা এতিয়া জিম টিম কৰি আছা তোমাৰ এ, জিম টিম কৰিলে এনে আলচি চালচি নালাগে ন' মানে ইমান এটা সেই নালাগে ন'।
নাই নাই আলচি মানে নাই এইবোৰ, আলচি মানে কেনেকুৱা ধৰণৰ।
থাকে নহয় এইটো কাম কৰিব ইচ্ছা নাযায় এই উঠপা মন যায় কিয় মন নাযায়।
নাই মানে তুমি সেই আৰু এনাৰ্জিটো ফিল হৈ থাকে।
আচ্ছা আৰু এই পঢ়া পাতিত মনোযোগ চনোযোগ যায় নে এইবিলাক কৰিলে।
আৰে জিমৰ, জিমৰ লগত আৰু পঢ়াৰ কি ৰিলেটেড মিলাই আছা। পঢ়াটো মানে বেলেগ আৰু
সেইটো মানে এইটো বেলেগ ন? মানে ইমান, মানে মানে ইটোত লগত ইটো লগে একু কানেক্যন এই ধৰি ল আজি বহুত অশান্তি লাগিআছে আলচি লাগিআছে বা তোমাৰ এটা মাইন্টটি এনেকা নহয় নেকি অ', মানে জিম কৰিছ মাইনন্টো তোমাৰ চাৰ্চফ হৈ গৈছে মানে এইবিলাকতো মানে পাৰি ফ'কাচ কৰিব পাৰি আৰু।
নাই মই এইটো নাভাবোঁ মানে জিমৰ টাইমত অকল জিম আৰু। এতিয়া তুমি যাবা ন, বেলেগক মাৰি থাক দেখিলে মানে তোমাৰ নিজৰে জোছ আহি যাব প্ৰথম প্ৰথম তোমাৰ এলাহ লাগিব দেচু। এনেকুৱা লাগব কালি পৰহিয়ে বাদ দি দিওঁ জিমটো বাত তুমি বাদ দিব নালগে আচলকে, তুমি যদি কৰি থাকা না তুমি থাকি গলা আৰু তুমি যদি একবাৰ গুচি যোৱা বিছ বিষ হৈছে, কিবা হৈছে ভাবিয়ে তুমি আৰু নোৱাৰিবা আৰু।
এ জিন তিন কৰি থাকা ন, কৰি থাকা পিছত মানে অকমান কি বেলেগ কাম কৰাত অকমান তোমাৰ ফোকাছ হয় মই তোমাক সেইটো কথা ক'ব খুজিছিলো। এই ফোকাচ হয় নে নহয় সেইটো শুধিচিলো।
প্ৰকাচ তো আৰু মোৰ মোৰ পৰা মানে ক'ব গ'লে মোৰ নহয় বেলেগ বেলেগৰ হ'ব পাৰে বাট মোৰ হোৱা নাই কিন্তু সেইটো বস্তু।
আচ্ছা, তুমি মানে ফ'কাচ কৰিব মানে এ মানে এইটো চোৱা নাই আৰু তুমি আৰু
নাই, নাই, নাই মই এইবোৰ বস্তু চোৱা নাই দেই।
আচ্ছা, কোনো ঘৰত বেছি আলচি চালচি নালাগে আলচীয়া চালচিয়া নালাগে আৰু।
নাই ইমান নালাগে আৰু মানে জোচত থাকা যায় এনি টাইম।
উম। আৰু উ' কি বুলি কয় উম অ', তোমাৰ ধৰি লোৱা ভালকে যদি প্ৰটিন চটিন লোৱা যায়, ধৰি ছেভেন্টি গ্ৰামা মান অ', এতিয়া ছয় মাহ মানত অকমান ৰিজাল্ট পাম না।
পাবা, পাবা তুমি যদি প্ৰটিন টোত মেইন্টেইন কৰি থাকা জিমৰ পৰা তোমাৰ টুৱেন্টি পাৰ্চেন্ট হে আহে বাকী তোমাৰ হেৰি এইট্টি পাৰ্চেণ্ট তোমাৰ শ্লিপ আৰু ডাইট
আচ্ছা জিম মানে অনলী টুৱেন্টি পাৰ্চেন্ট পাব পাৰে।
অ', টুৱেণ্টি পাৰ্চেণ্ট জিমৰ পৰা বাকী তোৰ হ'ল মেইন শ্লিপাৰ ডাইটে আৰু।
উ ল'ব লাগে।
এ তুমি হেৰি আঠ ঘন্টা শুব লাগে।
আঠ ঘণ্টা, মানে সাত ঘণ্টামান শুলে নহয়।
নাই মানে হেই আঠ ঘন্টাত তোমাৰ যিখিনি মাচাল তুমি ব্ৰেক কৰি থৈছা। সেই মাচেল খিনি মানে তোমাৰ টিচু বুলি থাকে টিচু বস্তু এটা। টিচুবোৰ ব্ৰেক হয় মানে সেই টিচুবোৰ মানে ৰিপেয়াৰ হৈ থাকে সেই আঠ ঘণ্টাত তুমি যেতিয়া শুবা। আৰু তুমি ভাল লাইট, ভাল লাইট ললে তোমাৰ ৰিকভাৰীটো আৰু ফাষ্ট হৈ যায় আৰু।
উম, ভাল ডাইট, মানে কেনেকুৱা ডাইত মানে।
প্ৰটিন থকা, কৰ্বছ থকা, ডেইলি যদি মেইন্টেইন কৰা এনেকুৱা ডাইত তেতিয়া তোমাৰ। ফাষ্ট হৈ যায় আৰু।
উম, আৰু এ ধৰি লোৱা এতিয়া মই জিম, জিম কৰা মানুহ মানে কি এক ঘণ্টা শুব লাগেতটো মাষ্ট নেকি আৰু।
অ', আঠ ঘণ্টা শুুৱে মানে জিম কৰা মানুহে।
আৰু সাত ঘণ্টামান যদি খুললে নহ'ব নেকি ছেভেন আৱাৰ্চ।
চেভেন আৰ্বাচ, শুলে হ'ব বাট সেইয় আৰু অলপ ৰিকভাৰীটো শ্ল' হৈ যায় আৰু। মাল্ছৰ।
কাৰণ শুই থকা টাইমতে আমাৰ চবতকে মাছাল ৰি কভাৰ হৈ, যিও কাম কৰো আমি দিন নহ'লে তোমাৰ এনি টাইম মছাল এংগেজ হৈ থাকে তুমি ক'ৰবাত গ'লা খোজকাঢ়ি তোমাৰ লেগছগিটা সেই হ'ল। কিবা বস্তু তুমি দাঙিলা লিখিলা, তেতিয়া তোমাৰ বাইচকটাহে হৈ যায় মানে চব বস্তু মাচল হৈয়ে থাকে ন, লাগিয়ে থাকে কামত, তুমি শুলে শুলে সেই বস্তুটো, মানে ৰিপেয়াৰ হৈ থাকে আৰু।
আচ্ছা আচ্ছা, মানে এইবিলাক কৰিলে আৰু বেছি তোমাৰ সেই হয় আৰু ন।
অ', সেনেকুৱা হব আৰু সেইবিলাক।
অ', এ, মইো ভাবি আছো এ, কালি মই অকমান মানে ৰাতি ওলাই গলো হা গধূলি, উম, সাটা বজ ওলাই গো লগৰ তাৰ লগত আৰু, অ' আহাতেও দেৰি আহাতেও দেৰি হৈছে আৰু। এ, তাতে তোমাৰ, লগৰ কেইটাক ক'লো জইন কৰা যিটো কবি, কৰোৱা বোলে জট জই এই তাহাঁতে প্ৰথমে য ত, কৰিম, কৰিম, কৰিম আজি তাতে কালিয়ে যাই আৰু বলা ব'লা কালিয়ে যা বোলে।
অ'।
তাৰপিছত এতিয়া আজি আৰু খবৰয়ে নাই এ নাই এইগিলাক, এ নাই নাই নকৰো।
মানে তোমাৰ জজটো চবে দেখাই প্ৰথমতে, জিম নোযাললৈকে, তেতিয়া তোমাৰ ভাবে জিম যাই বডিটো বনোৱা বহুত ইজি যে তোমাৰ তাতে লোহা ডাঙব লাগিব যে, কেনেকুৱা ভাগৰ লাগে ন তোমাৰ এনে কিবা লাগিব যে এৰি দিও মই কিয় আহিলো, এ বহুত ভাগৰ লাগে।
আচ্ছা, আৰু
তাৰপিছত তোমাৰ মানে এৰো এৰো লাগি যায়।
এ, এৰো টাইপৰ মানে লাগি যায়, মানে কৰিব মন নোযোৱা হৈ যায় আৰু ন, আৰু
কৰিব মন নোযোৱা হৈ যায়।
আৰু এইতটো বহুত কষ্ট, কষ্ট হয় ন মেইনলি।
অ', কষ্ট হয়।
অ', মানে ধৰি লোৱা, উম। এতিয়া আমি, আজি এতিয়া জিম কৰি আছো হা মানে তোমাৰ ধৰি এটা এটা ছেট কৰিলো। তেতিয়া তেতিয়াতো বহুত কষ্ট পোৱা যায় ন মেইন কথা।
এ, তোমাৰ মানে, বিষাই যাব আৰু। তুমি চৰত চেচ মাৰি আছা, তোমাৰ চেচ তেচ বিষাই যায় একদম। যদি তুমি ফেইলিয়াৰলৈক মাৰা পুৰা, চাপৰত লৈ কিনে তেতিয়া
আচ্ছা, ফেৰি, ফেৰিয়াৰ লৈ গ'লে কি কলা তুমি।
ফেলিয়াৰলৈ যদি মাৰা, পুৰা চাপৰ্ট লৈ লয়, তোমাৰ একদম চেষ্ট তেজ বিষ উটি যায় আৰু তোমাৰ মানে, এই যিটো লেফট চল্ডাৰ থাকে এই লেফ্ট চল্ডাৰটোত মানে, যিটো তোমাৰ জইন থাকে ন সেই জইনটো মানে যায় আৰু মাজে মাজে ওলাই।
অ', আচ্ছা।
সেইখিনি জাগাত বিষ হৈ থাকিব তোমাৰ। মোৰটো তোমাৰ চেচ, চেষ মাৰাৰ দিনা যায়ে আৰু এইটো।
তোমাৰ, আৰু তুমি ছব, কোনটো, কোনটো কোনটোত, বেছি কষ্ট হব তুমি।
এ মই লেগ মাৰি বহুত বেয়া পাওঁ, মানে কষ্ট লাগে, বহুত টান লেগ মাৰা।
কেতিয়া এক্াৰাইজ কৰা।
বেগৰ পাঁচটামান কৰো।
তিনিটা কলে নহয় নেকি বেগৰ?
তিনিটা, তিনিটা মানে তোমাৰ এ হৈ যায়, কিন্তু সেই আৰু আমি বেছিকে কৰি দিওঁ অলপ কাৰণে লেক টো ডাঙৰ মাচাল ন।
অ'।
লেগতো হতে টাইন লয়, তুমি চাবা আপাৰ বডী সোনকালে হৈ যায় লেগৰ তুলনাত। কিন্তু লেকতটো বহুত টাইম লাগি যায় আহোতে।
এনে লেগৰ আৰু বেগ লেগ বেগ এইবিলাক অকমান বেছিকে কৰিব লাগে ন?
অ' লেগ আৰু বেক। এইটো এটা ডাঙৰ ডাঙৰ মাছ চাল এইিবোৰ এটা বহুত বে বেছি কৰিব লাগে আৰু ট্ৰাইচেপছটো তুমি ভালকে কৰা? ট্ৰাইচেপছটো ডাঙৰ মাসল ট্ৰাইচেপছটো যেতিয়া, তোমাৰ বাঢ়িব, তেতিয়া তোমাৰ মানে, আৰ্মচাইজটো ডাঙৰ দেখা হ'ব। ইমান বাইচেপত ফকাচ কৰি লাভ নাই। ট্ৰাইচেপত বেছি ফকাচ কৰিব লাগে।
মানে, বাইচেপতছে, ট্ৰাইচপত ফকাচ কৰিব লাগে।
অ'! ট্ৰাইচেপটো ডাঙৰ হ'লেহে মানে তোমাৰ, গোটেই আৰ্ম চাইজটো ডাঙৰ দেখা হ'ব।
আচ্ছা! মানে, মোৰ যে ভালে লাগে! এতিয়াও চাওঁ ৰ'ব। মইয়ে ভাবি আছোঁ ৰ'বা, কৰোঁৱে নেকি, ‌সেইটোৱে ভাৱি আছোঁ ৰ'বা।
তুমি কোনদিনাৰ পৰা ল'বা জিম ল'লে, আজি দহ তাৰিখ চোন? এইটো মাহতে লৈ লোৱা নহ'লে?
লবতো লাগিছিলে, ঐ, ইটো কিমান ল'লে মই, এক তাৰিখৰ পৰা পে'মেণ্ট কৰিব লাগিব ন'?
ইটো মাহত ল'লে তুমি, তোমাৰ লগত বা জিমৰ চিষ্টেমটো কেনেকুৱা?
উম, তোমাৰনো কেনেকুৱা এনে?
আমাৰ, আমাৰতো তোমাৰ, কাৰ্ড চিষ্টেম থাকে। তোমাৰ মানে, কাৰ্ড খন লগাই দিলেহে, মানে, দৰ্জা খন খোলা যায় জিমৰ।
তোমালোকৰ?
অ'! যেতিয়া তোমাৰ মানে, হেৰি, ৰিচাৰ্জ শেষ হ'ব, হ'ব, তেতিয়া মানে, মেচেজ মেছেজ যাই আৰু হোৱাটছএপত। চাগে, কাৰ্ডৰ ৰিচাৰ্জ ইমান তাৰিখৰ লৈকে, চলিব অকল। তাৰপিছত যদি, তুমি ৰিচাৰ্জ নকৰা, দেন কাৰ্ডখনে দি নোখোলা হ'ব আৰু দৰ্জাখন।
অ'! এনেকুৱা চিষ্টেম নেকি?
অ'! তাৰপিছত তুমি, আকৌ ৰিচাৰ্জ কৰিলে, আকৌ, খোলা যাব আৰু কাৰ্ডে দি।
অ'! মানে, কাৰ্ড চিষ্টেমটো তোমাৰ, এডভান্স চিষ্টেমচোন তোমালোকৰ?
অ'? আমাৰ এডভান্স।
অ'! ভালেচোন, মানে অলপ, প্ৰিমিয়াম জিমৰ আছা ক'ব গ'লে। এনেকুৱা টাইপৰনো কি লাগে? আৰু যেতিয়া, কাৰ্ডখন আচ্ছা! আৰু যদি কাৰ্ডৰ লগত, মইয়ো যদি তোমাৰ, বিজনেছত সোমাই যাওঁ তেতিয়া।
তেতিয়া সোমাই যাব পাৰা? কিন্তু যদি, তোমাৰ চেক কৰে, কোনে-কোনে, ৰিচাৰ্জ কৰা নাই, তেতিয়া কিন্তু সেই আৰু সুধিব আৰু তোমাক তুমি ৰিচাৰ্জ দিয়া নাই। এটা ল'ৰাই, এনকে মানে হেৰি, এ, সোমাই-সোমাই তাৰমানে, কাৰ্ডখন কিবা, গ্লিজ হৈ গৈছিল।
অ'!
তোমাৰ হেৰি, তাৰ মেছেজ কেতিয়াবাতে আহিছে, ৰিচাৰ্জ শেষ হোৱাৰ। কিন্তু, তাৰ কাৰ্ড খন চলি আছে। সি সেনকে, তিনমাহ ৰিচাৰ্জ নিদিয়াকে আহি আছিল। লাষ্টত, সিটো ধৰা পৰিল। সি ৰিচাৰ্জ দিয়া নাই, চেক কৰিল, কোনে-কোনে ৰিচাৰ্জ দিয়া নাই।
অ'!
পিছত, এই তিনি মাহৰ পইচা, একেলগ দিব লগা হৈছে লাষ্টত।
আৰু সি সিটো লাজো পাইছে চাগে, বহুত।
অ'! লাজ মানে, কি আৰু তাক, খুজিছে চাগে, অকলিয়াকে মাতি। আমাৰ, য'ত হেৰি, এই, অউনাৰৰ সেইটো, থাকে। তাৰে, এইটোতো প্ৰথমতে থাকে ন'। সি, প্ৰথমতে বহি থাকে, ষ্টাৰ্টিঙত।
অ' অ'!
তাতে, মাতি তাক কৈছে আৰু পইচাটো দিবৰ কাৰণে, দিয়া নাই। যদি, দি দিছে আৰু।